হেল্ল' অ শুনিছানে?
অ শুনিছো।
অ কোৱা? এয়া কি কৰিবা বাহিৰত এনে খোজকাাঢ়ি আছো। তুমি?
অ ময়ো এনেই অলপমান বতৰটো অলপমান ভালে হৈ আছে যে আজি অলপ বাগ- গৰি আছো এনেই।
উম কালিতো বতৰ বহুত বেয়া আছিলে ন বহুত বৰষুণ আমাৰ এইটো চাইডে তোমালোকৰ?
ষুণ দিলে।
অ সেইটোৱে অ এইটোৱে গম পাইছে ইমান ৰ'দ। তুমি কলেজ যাবই নোৱাৰা।
হয় দিয়া ৰ'দত একদম অশান্তি মোৰতো ওলাব মোৰ অকোনো ইচ্ছা নাযায়।
আজিকালি ৰ'দটো কি হৈ হৈছে জানানে, ইমানেই কাঢ়া নহয় তোমাৰ মাথা বিষ কৰি দিয়ে।
অ একদম মাইগ্ৰেন থকা মানুহখিনিৰ কাৰণেতো বিপদে ৰ'দত। অ এতিয়া আৰু ৰ'দত উম একো সানিবও নোৱাৰি মোক একদম ৰ'দত নাসানিলেও নহয় কোলা হৈ যাব মানে একদম অষ্ট্ৰেলিয়া মানুহৰ নিচিনা হা সেনেকুৱা হৈ যোৱা যায় আৰু উম
অ মানে কি হৈছে জানা এতিয়া মানে কি পুৰি নিয়ে ছাল বিলাক যে তোমাৰ পুৰা যোৱা নিচিনা হৈ যায় আগতে এনেকুৱা মানে গৰম নাচি আছিলে ন
এতিয়া বহুত দিছে তথাপিও আমাৰ মানে উত্তৰ পূৰ্বাঞ্চল বাচিয়ে থাকে কাৰণ আমাৰ বৰষুণতটোয়ে অলপমান জোৰটো পেলায়
সেইটোয়ে এযে
কিন্তু হয় দিয়া বাহিৰৰ জেগাৰ মানুহখিনিৰ কিমান কষ্ট হয় ন
সেইটো হয় কিন্তু ভাবিব গ'লে ন আচলতে কি জনা বতৰটোৱে মেইন মানে বতৰটোৱে মেইন মানে তোমাৰ যদি বতৰটো নাথাকে তেনেহ'লে ঠাণ্ডাও নাহিব আৰু গৰমতটো বাঢ়ি বাঢ়ি গৈ থাকিব মানে
দুখৰ ফলতো হৈছে অৱশ্যে গছ গছনি কাটি কুটি ধ্বংস কৰিছে যিমান মানে হেৰি বহাইছে এইবিলাক বা মানে বিলি চিলিং বহুৱাৰ পৰা ধৰি পাহাৰ কাটি সেইকাৰণে মানে একদম বৰষুণটো নাইকিয়া হৈছে কিছুমান ঠাই যে ম মধ্যপ্ৰদেশ এইবোৰতো বেয়া লাগে ন দেখি পঞ্চাশ ডিগ্ৰীলৈকে মাৰিছেহে
চোৱাচোন আমি যদি ফৰটি ওৱানে যদি হেৰি কৰিব নোৱাৰো হয়নে মানে সিহতে কেনেকে থাগে অ, সেইটো ওলাবই নোৱাৰি। চাগল।
নোৱাৰে, আৰু এইবিলাক তাত যে মানে দুখীয়াতকে, দুখীয়া মানুহে মানে বিনা এচিত থাকিব, নোৱাৰে মানে।
অ, নোৱাৰিব অ, সেইটোৱে মানে কি জানা?
খাই থাকে ন। ত্ৰিশ, সাতাইশ সেনেকুৱা।
সাতত্ৰিশ হৈ য ন বিয়াল্লিশ মান হলে আমি থাকিবই নোৱাৰো এবাৰ হৈছিলে নেকি? স এবাৰ হোৱা নাই নেকি ন?
এইবাৰ মানে এ নাই মানে এইবাৰ। গৰম আৰম্ভ হৈছেহে।
অ, সেইটো কাৰণে তোমাৰ হেৰিলৈকে আছে নহয়, ভাদ মাহ মাহৰ লৈকে, ন।
উম, আহো নপা আহিণৰ, পৰা অলপ জোৰ পেলাব। হব আৰু
পেলাব আৰু অ, মানে তোমাৰ কি হয়? শাওনৰ মাহতটো বৰষুণে যায় নহয়, হয়। কাৰণে, সেই-সেইটো কাৰণ বৰষুণতয়ে থাকে, তাৰ পিছত আৰু ভাদৰ পৰা মানে বহুত গৰমটো হয়, আৰু মানে তেতিয়া মানে বৰষুণ নহয় একেবাৰে। পূজালৈকে।
এ, এতিয়া মানে কেইদিনমান বৰষুণতটো দিব হাত লাগিব নহয়, এই হাত লগাৰ বাবে সেইবাবেই চাগে বৰষুণতোৱে অলপমান হেৰি কৰি আছে। আৰু এই বৰ শুনো বুজিপাই দিয়া এতিয়া খেতি বাতি কৰাৰ দিন নহয়, এই খেতিয়ক বিলাকৰ পথ পথাৰত এতিয়া হাল বাবলৈ লাগিব।
লাগিব উম পানী নহলেও নহয় ন, সেইটোৱে তুমি চাবাচোন বৰষুণ বেছি দিলেও এলাহ লাগে, কিয় দিয়ে, কিয় দিয়ে আকৌ নিদিলে? এদিন নিদিলে এদিন ৰ'দ দিল লে মানে এনেকুৱা লাগে, অ, বৰষুণটোকে দিয়ক। অ, পুৰি যাই। অ
মই যে যিমানেই যি নহওক ঠাণ্ডা দিনটো নিচিনা সুখৰ দিন নাই আও লাগিলে কাপোৰ কেইটা দুদিন পিছত শুকাব তথা-তথাপিও মানে ঠাণ্ডা দিনটোৱে
কিন্তু কি জানানে, আগৰ যিটো ঠাণ্ডা দিন আছিলে কিন্তু সেইটো ঠাণ্ডা এ এতিয়া নাই।
ঠাণ্ডা নাই, এতিয়া অকনমান তোমাৰ ছয়টা, সাতটালৈকে ঠাণ্ডা লাগিব তাপি
অ গৰমে লাগে আও তোমাৰ এইবাৰ এনেকুৱা হৈছে চুৱেটাৰ পিন্ধিবই হোৱা নাই তোমাৰ ইমান ইমানেই গৰম হ'ল অ অ হৈ গৈছে অ হৈ গৈছে মানে ইমান এটা মানে ঠাণ্ডা অনুভৱ অনুভৱ নকৰিলো এইটো বছৰত বিশেষকে অলপোৰ অনুভৱ কৰা নাই উম। সেইটোৱে মানে কি জানা ইমানে মানুহে ল গছনিবিলাক কাটিছে তোমাৰ ঠাণ্ডাতটোেনো
নোহোৱা হৈ গৈছে মানে মানুহৰে ভুল দিয়াচোন আমাৰ নিজৰে ভুল এইবোৰ আৰু আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে থাকিবনেে নাই আৰু ঠিক নাই আৰু
আচলতে কিছুমান ক্ষেত্ৰত এতিয়া মানুহকো তুমি ভুল দিব নোৱাৰা। কি হৈছে আগৰ দিনত মানুহৰ বহুত বহুত মাত দি। হয় বহুত মাটি জনসংখ্যা কম আজিকালি ইমানেই জনসংখ্যাটো বৃদ্ধি হৈছে তোমাৰ মানুহৰ মানে মাটি নাই গম। পইচা নে। অলপ মাটি কিনিলে দুই। তিনিজন ভাই ককাইকে যদি থাকে তোমাৰ তাত গছ ৰুবলৈ জেগ ক'ত।
সেইটোয়ে গছ গছনি কাটি ডাইৰেক্ট বিল্ডিং উঠাবই লাগিব দিয়াচোন তিনটা ফেমিলিৰ কাৰণে অ তিনটা ফেমিলিৰ কাৰণে তিনটা বিল্ডিং লাগিবই মানে এনেকুৱা উম।
তোমাৰ দিনক দিনে ইমান। বাঢ়ি গৈছে কাৰণ নদী কাষৰ জেগাৰ মানুহ বিলাকে উঠি উঠি আহি আছে ন ত সেইটো কাৰণে তোমাৰ মাটি। মাটি ভাল মাটিতো তোমাৰ পাবলৈ নাই। এনেকুৱা পৰিস্থিতি আ হৈছে তোমাৰ।
হয় এ দিয়া সেইটো হয় আৰু মানুহে এতিয়া নিজক। ঘৰৰ কাষতে এতিয়া হেৰিও থব নোৱাৰে। তে। পতককে ডাঙৰ ডাঙৰ গছ কেনে কিনো থব ত তুমিয়ে কোৱাচোন এ ধুমুহা বৰষুণতৌ।
উম ধ এয়া কিছুমান মানুহ এতিয়া আমাৰে মোৰো নিজ। জয় সু ইহঁতৰ ঘৰত আও। তোমাৰ ডাঙৰ গছ এডাল আছিল। সিহঁতৰো নহয় লগৰ মানুহ ঘৰত। কৈছিলে মানে কাটি দিবলৈ। ছে এটাতে চাহ দি থাকে যেতিয়া থাক আৰু এনেকে। কিন্তু সেই বতাহ ধুমহাত তোমাৰ আহি। বোলে। নতুন ঘৰ বনাইছিল তাতে পৰিছে নহ বোইছা আধা ভাঙা গৈছিল।
অ অনিষ্টতটো কৰি দিলে আগৰ দিনত এতিয়া মাটিৰৰ ঘৰ আছিল ন আজিকালি কিমান কষ্ট কৰি যি দাম আজিকালি বস্তু কামৰ পইচা।
সেইটয়ে সেইটোয়ে তাতে তোমাৰ হেৰি টেম্পু চলোৱা মানুহ এজনে ইমান। কষ্ট কৰি ঘৰটো বনাইছে। ন ত গছ যদি পৰি। ভাঙিছে চোৱাচোন সিহঁৰ কিমান এটা লোকচান হৈছে।
উম, উম হয় এ দিয়া আৰু এইখিনি ক্ষতি এতিয়া কোনে পাব প্ৰকৃতিৰ পৰা। হোৱা ক্ষয়তি খিনিতো কোনেও।
কোনেও একো কৰিব নোৱাৰে সেইটোৱে যাৰ পৰা হৈছে সিহঁতেও এতিয়া একো কৰিব নোৱাৰে ন তেওঁও বা অলপ সহায়। কৰিব কিন্তু সেই মানুহ ঘৰ বা তেনেকুৱা অৱস্থা হয় নে নহয় ন
সেইটোয়েইটো হ নাই সেইটো মানে এতিয়া উপায় নোহোৱাত মানুহে গছো কাটিবলগীয়া হয় ঘৰৰ অনিষ্ট নহওক বুলিয়েই এ যিমান গছ চচ কাটিছে তিমান বৰষুণ োন বতাহে মানে অনিষ্ট কৰিবলৈ লৈছে সেইবোৰে মানে দুখো লাগে ে নিজ নিজৰ ওপৰতে মানে দুখলৈকে খঙো উঠ উঠে তেনেকুৱা হৈছে আৰু বুজিছা এতিয়া উপায় নাই আৰু এতিয়া মানে কেনেকুৱা আৰু জন্ম পালে যেনেকে মৃত্্যু হয় হয়নে পৃথিৱীখনো জন্ম যেনেক পা মৃত্যু হবলৈও আগবাঢ়িব বুঢ়া হৈছে
সেইটোয়ে সেইটোয়ে সেইটোয়ে মানে তেনেকৈয়ে গৈ গৈ এটা দিনত মানে চবৰ সব ধ্বংস হব হনেে আৰু আগতে চোৱা ভূমিকম্প বুলি কলে কিমান সৰুকে দিয়ে আজিকালি ইমান জোৰকে দিয়ে বা অ ভয়া খাই মানে অ অ গম পাইছো মইতো বহুত হয়য় ক গম পোৱা নাই নাপাবুমি গম পাওঁ ৰা
ময়ও বহুত ভয় খাও বহি কব জাপ মাৰি মই কমাও চব আকৌ দৌৰ মাৰিবৈ
ভিতৰতে থাকে মই বাহিৰত এনেকুৱা ইমান ভয় লাগে মোৰ হয় নহয় ঘৰটো ভাঙি থাকিলেতো তৰকতে সোমাই যাম ন সেইটো এটা কথা চোৱাচোন এই দুদিনীয়া জীৱনটো লগ তকে ইমান মানুহৰ অহংকাৰ থাকে হয়নেে আৰু তাক লৈ ভয়ো কিমান
যত নেকি মানুহৰ জীৱনৰ কোনো ভৰসাই নাই এ অহা ছেকেণ্ডত কি হ'ব কোনেও নাছিল জানে অকলল যে বোলে মানুহৰ মানে এয়া ভূমিকম্প হৈ নাই বা এনেকে গাড়ী্সিেট হৈ যামাবব সেইটো নহয় আজিকালিো চাইলেণ্ট হাৰ্টেো আহে ৰখ
য়া গমেই নাপায়। অ' তোমাৰ মাজতে আমাৰ ইয়াতে হৈছে তোমাৰ, গাড়ী চলাই থাকা মানুহে, মানে গাড়ীখন বহুত টাইম ৰখি আছে। মানুহ এজন বহি আছে দেখিছ ছে আৰু তছ ভাবিছে ইমান টাই গাড়ীখন একে জেগাতে কিয় ৰখি আছে। গৈ মানে গাড়ীখন খুলি মানে মুহ ঢুা আছে গমছানে কি বা হল তেওঁৰ গছতকে চোৱাচোন উম এনেকুৱা হৈছে মানে কি জানানে আগতকে এতিয়া মানুহ বিলাক বহুত সৰু সৰু এজতে ঢুকোৱা হৈছে
এ মানে নকবা আৰু চব বস্তু মানে একদম কেমিকেলিক হৈ গৈছে। সাৰতে বনাই পুষ্ট খাদ্য কি ভাবা কোৱাচোন গৰু গাখীৰ কণ বাদে আজিকালি কলো তোমাৰ সাৰ দিয়ে।
সাৰ দহে অ সেইটোয়ে আমাৰ মানে কি কৰিছো জানানে? সেইটো কাৰণে ঘৰতে মালভোগ কল এনেকে ৰোৱা গৈছে। চেনিকল অমৃত চাগৰ এইলাক চব মানে আমাৰ মানে বাৰীখন অকণমান ডাঙৰ আছে যে যিমান যি পাৰছো মানে ঘৰত তে ৰুইছোঁ অ শাক চব্জিও এতিয়া কিন কিনাই হৈছ
এ আমাৰো সেইটোয়ে কৈছে ফাৰ্মৰ জেগাত গোটেই মানে একদম ক মালভোগ কল খেতি কৰি অ মাছোনো কি খাবা চালানি মাছ কোৱাচোন সেইকাৰণে পুখুৰীত মাছ দি তেনেকে মানে একদম মানে চলি যায় একম একদম আৰাম চে
নিজৰ মানে কি জানানে বেপাৰ বুলি নহয় নিজৰ ঘৰত এটলিষ্ট মানে খাবলৈ ভাল বস্তু লাগে এতিয়া মানে পঢ়ি থকা মানে অ নোৱাৰি নোৱাৰি অ'
কি কেমিকেল মিলাই চাউলতো ঠিক নাই আৰু
তে তোমাৰ ধান হৈ য' য চোৱাচোন তাতো তোমাক সাৰে দিয়ে ন চোৱাচোন আগৰ দিনৰ মানুহে কেনেকুৱা ক এপদ লগাই এপদহে কাটিবগৈ পায় হয়নে এতিয়া তোমাৰ তিনিমাহত
খিনি উৰ্বৰতাও নাথাকেগৈ এতিয়া কাটি আকৌ কটা দিনলৈ ম খ্ মত খ ঘৰতে থাকিলে।
একোৱে নাথাকিলে তোমাৰ উম চব শেষ কৰিছে এতিয়া তুমি চবাচোন আগতে গৰু গোবৰ দিলে ইমান ধুনীয়া। সাৰ হয় আজিকালি তোমাৰ গৰু গোবৰে কামেই নাই কামেই নাইকিয়া হৈছে তোমাৰ উম।
খালে আকৌ সেয়া গছ বন খোৱাৰ লগে লগে বেমাৰ
বেমাৰ হ'ব মানুহৰো বেমাৰ হ'ব এতিয়া তুমি কিনা শাক। খিনি আজি আনিবা।
এ কাইলৈ মৰহি যাব একদম মৰহি কৈ কৈ অৱস্থা নাই উম খাব নোৱাৰি পা অ বেছিকে খালে একদম পৰা গেছ হৈ চাবাচোন আজি
অ গেছ হয় গেজ হয় আগৰ শাকটো অকণো গেছ নহয় তোমাৰ হয়নে। শাক তুমি খাব নোৱাৰা দেই একোৱয়ে খাব নোৱাৰা তুমি গাখীৰ তুমি যদি ঘৰৰ গাখীৰ নানা মানে কোনোবা মানুহৰ না সে গাখীৰ পানী খয়ে নুঠে ভাল।
হয় দে ঠিক কৈছে আমাৰ কি ঘৰ জাৰ্চিো আছে। বাৰু সেইকাৰণে মানে গাখীৰৰ মানে ভেজালতটো নাই এক্দম মানে গাখীৰ খিনি পিয়ৰ একদম ঘৰতে পাওঁ আৰু
ভালে দিয়া সেইটোৱে দিয়া।
ঠিকে আছে নহলে দিয়া নো ৰাখো উম ঠিক আছে।